হেল্ল',
হেল্ল',
অ, শুনিছানে?
উম,
ধণে মেম আহিছিলে আমাৰ ৰুমত। হেল্ল', তনে মোবাইলটোতে পাই ত
অ',
এয়া কথা পাতি
অ',
ভাবে চাগে তেওঁ তলত ভাত আনিব গৈছিলো, তাৰ মানে মোবাইলটো লৈয়ে গৈছিলো। লৈ গৈছিলো তেতিয়াও চাগে ভাবিছে? এই চাগে অকল মোবাইলটো লাগি থাকে বুলি।
হব পায়।
কালি জানা, কালি আমাৰ অ, কালি আহ, কালি আমাৰ কি হয় জানা? কালি প্ৰথম অ, আমি মানে মুৰি খাওঁ বুলি ওলালো হা। তাৰপিছত মুৰি খাও বুলি ওলাই, তাৰপিছত ভাবিলো? হেৰি অ আনগ বুলি মেমক সুধিলো মানে। তাৰপিচত মেম সুধি মেমক কলো আপুনিও খাব আজি আমাৰ লগত মেমে কলে নখ মে অ খাম বুলি ক'লে, বিশ টকা এটা দিব পঠিয়ালে। তাৰপিছত মেমে দিয়া দেখি, আমাৰ লগৰ চবকে সুধিলো এ চবে খাম বুলি কলে হা, দুজনী বাহিৰে। ত হাত চবে খাম বুলি কলে, তাৰপিছত আকৌ আমি আনি মেলি ললো, আনি মানে আমাৰ এতিয়া আৰু এজনী মেম থাকে আমাৰ কলেজৰে আমি যেতিয়া চবে আমি মানে মেমৰ ৰুমতে বহিলোগে হা চব গৈ। তাৰপিছত মেমৰ ৰুমতে বহিলো,
হয়
তাৰ পিছত চবেই কেইজনী মানে মিক্স কৰি আছে, আমি আকৌ চাহ সানিলো কালি মানে পাস্তা বনাইছিলে? পচ্তা খিনি নিসিজিলে দিলে কালি এই বৰষুত বৰষুণ দি আছে ন খৰি তিতা তাৰ পিছত পাস্তা নিসিজাৰ কাৰণে আমাৰ চবকে বিস্কুট দি দিলে। পচ্তা খিনি পেলাই দিলে হ'বলা। তাৰপিচত, তাৰ পিছত, আকৌ আমি, মে'মৰ ৰুমতে আহি মেলি, চাহ আৰু বিস্কুট আনি, তাতে খাই আহিছোঁ। কেইজনী মানে, আকৌ বনাই আছে।
অ'!
এ মুড়ি, চিপছ- টিপছ, পিয়াজ-চিয়াজ কাটি, নেমু- চেমু, চব দি তেওঁলোকে বনাই আছে। তাৰ পিছত, যেতিয়া বনাই হ'ল মই মে'মৰ মতে, আনিলে। তাৰমানে, মে'মৰ উম! তলতে আমি, চবে বহি খা খাবলে লাগিলোঁ। তাৰপিছত, আমাৰ দুজনী কলেজৰ মে'ম আছিলে, মে'ম জনীকো মাতিলোঁ। ওচৰ ৰুমটোতে থাকে, মে'মৰ। তাৰপিছত, মে'মজনী আহি মেলি, মাত্ৰ, দুচামুচে খাইছে হা। মে'মে নিজে, চামুচ এখন লৈ আহিছে, মাত্ৰ দুচামুচ খাইছে। সেই, দুচামুচ খোৱাৰ কাৰণে, আমাৰ চবলে যে, এই যে, ডাঙৰ আইচক্ৰীমৰ যে বাতি এশ, দুশ কিমান টকা যে লয়। সেই, তেনেকুৱা বাতি এটা, আমাৰ চবলৈকে অৰ্ডাৰ দিছে। সেইকাৰণে, আমাক ৰখাই থৈ দিছে। তাৰপিছত, এ, ৰখি-ৰখি, বহুত দেৰি হৈ গ'ল হা! তাৰপিছত, মে'মে যেনিবা তাৰপিছত, তাৰপিছত আমি ক'লো! যাওঁ। মে'মেও কৈছে! তোমালোকে পঢ়াগৈ যোৱা, মাতি দিম বুলি। আমি আহিব ধৰোঁতে আকৌ, পাৰ্চেলঅলাটো আহিলে।
অ'!
তাৰপিছত, পাৰ্চেল অলা আহিলে। তাৰপিছত, দিলে আমাক। তাৰপিছত, আমি যেনিবা, ৰুমত আনিয়ে মানে, ভাগ কৰি খাইছোঁ আৰু।
অ'!
মানে মে'মে, মইয়ে, মাত্ৰ দুচামুচ খাইয়ে, আমাৰ আমাৰ নামত একে, দুশ কিমান টকা! দি দিলে। বহুত ধুনীয়া আছিলে, আকৌ আইচক্ৰীমটো! মই, আকৌ তেনেকুৱাত আগতে, মই নিজে কিনি খাই পোৱা নাই। সেই তেনেকে, লোকে খুৱাই আগতেও, খাই পাইছোঁ মাহীহঁতৰ ঘৰত।
অ'!
তাৰমানে, ইমাননো দুশ কিমান টকা, কেনেকে আইচক্ৰীম খাবা!
সইটো হয়, গাত লাগি যায় নহয়!
সেইটোৱেতো! তাৰমানে, মেমে আকৌ, নিজলৈও চাগে, এটা আনিছে। আমাক মানে, সুধিছে! কোনটো ফ্লেভাৰ খাবা বুলি। চবেই, তাৰমানে, অনাৰ পিছত। যেতিয়া, আহিলে। তেতিয়া, ইহঁততি চক্লেট খাবা, নেকি বুলি কওঁতে! ইহঁতি চক চকলেট বুলি ক'লে যে, তেতিয়া যেনিবা, চকলেটটো দি দিয়া।
উম! উম!
মে'ম অলপ ধনীয়ে হ'বলা! পাৰ্চেলে আহি থাকে, মে'মৰ।
হ'ব পাৰে! কিছুমান কিছুমান, এনেই হেৰি কৰি থাকে যে।
দৰমহা বেছি নহয়।
উম!
তাৰমানে, কিছুমান ঘৰৰ মানুহে, বহুত ধনী থাকে ন'!
উম!
চাকৰিটো কিছুমানে, এনেই কৰি থাকে আৰু।
অ'!
সেই তেনেকুৱা হ'ব পাৰে।
উম! হ'ব পাৰে।
আজি, মই এতিয়া ভাত খাই আছো জানা, আজি আমাৰ বেঙেনা দিছিলে। মইতো বেঙেনা নাখাওঁ, মোৰ এলাৰ্জি আছে সেইকাৰণে এতিয়া মই আলু আলু পিটিকা মানে আ, আলু বইল কৰি দিয়ে, যোনে যোনে মানে হেৰি চব্জি নাখায় আজিকালি আমাৰ এনি টাইম থাকে, তাৰানে আজিকালি বহুতৰে বেমাৰ হৈ থাকে ন'। সেইকাৰনে মানে আলু বইলটো এনিটাইম তুমি পাবাই। তাৰপিছত ঢে সেইকাৰণে যোনে যোনে মানে আলু খাই, আলু বইলটো খাব পায়। মানে চব, এনি টাইম নোপোৱা বাৰু, এই বেঙেনা দিয়া দিনাখন দিব। তাৰমানে সেইদিনাখনতো মোক লাগিবই ন' তাৰমানে আৰু কোনোবাই যদি কৈ থয় আগতে দুদিন মান এ, এনি টাইম দিছিলে হা, তাৰছত এতিয়া আকৌ নাই। এতিয়া কৰি যোনে কেতিয়াবা কেতিয়াবা এই কেতিয়াবা কেতিয়াবা দিয়ে, এই বেঙেনা দিয়া দিনাখন দিব। আকৌ কোনোবাই ক'লে দিব, তেনেকুৱা।
অ', অ'। অ'।
আমাৰ লগৰ এজনী আকৌ ভেন্দি বইল কৰি খায়। এই যে তাই যোন দিনাখন মানে, উম। তাই যোন দিনাখন মানে বইল কৰি খাই সেইদিনাখন তাই কৈ দিয়ে মানে মোলৈ ভেন্দি এটাও দি থ'ব বুলি। তুমিও শুনিছোঁ তুমি বোলে বহুত বইল কৰি খাই ভাল পোৱা।
অ' মই বইল ভাল পাওঁ দেই, মই মিছা কৈ লাভ নাই।
উম।
মই বইল বস্তুবিলাক মোৰ সোৱাদটো বেছি পাওঁ।
অ'।
তাৰমানে মেইন কথাটো বইল বস্তুবিলাকৰ সোৱাদটো কিয় বেছি লাগে তোমাক
মেনকে বেলেগ বস্তু, অ', অ' সেইটোৱে।
তোমাৰ তাত না মছলা দিয়া হয়, না হালধি দিয়া হয়, না কিবা বেলেগ দিয়া হয়।
তুমি মানে বইল বস্তু খাই বহুত বেছি ভাল পোৱা?
উম।
তেনেহ'লে পিছত তোমাৰ ভালে হ'ব, তোমাৰ ৱাইফৰ।
অ'।
তোমালে অকল বইল কৰি কৰি থৈ দিলেই হ'ব।
অ' মোক বেছি হেৰি কৰি থাকিবলৈ নালাগে আৰু, আৰু মোৰ আপত্তিও নাই একো। মই এইটো নাখাওঁ, সেইটো নাখাওঁ।
উম।
মায়ে যি বনাই দিয়ে মই সেইটোকে খাওঁ।
আৰু মোৰ ভণ্টিয় কৈ আছিলে
অ'।
তুমি আৰু তোমালোকৰ মা বোলে ছেকেণ্ড দেৱৰ এটা
কিয়?
তোমালোক বোলে দেৱলাতাৰপৰা ইনস্পায়াৰ হৈছা।
এ, আমি কিহৰ, কি কথা?
বইল কথাটো কৈছে।
হে, আমি তাই তাই চাগে নোখোৱা আগৰপৰা আমি খাওঁ।
উম। কিছুমান বস্তু আমাৰ মায়ো বইল খাই দেই।
যেনেকে ভাত কেৰেলা।
অ' ভাত কেৰেলাও খাব পাৰি, তিতা কেৰেলাও খাব পাৰি।
তুমি তিতা কেৰেলা ভাল পোৱা নে কি?
অহ, অহ,
সচাকে। অ, মইতো তিতাকেেলা খাব লগও নোৱাৰো। অকমানো মই তিতাকেলাৰ লগত থকা আলুকণো খাব নোৱাৰো।
অ,
তিতা নোপোৱা তুমি?
তিতা নাপাওঁ মই তেনেকে। সিজাই দিয়াৰ পিছত যে বস্তু এইিলাক কৈ মিঠা এটা আহে, মিঠা-মিঠা লাগে খাই।
অ', ভাজি খোৱা খোৱা তিতা কেৰেলা।
উম, মই ভাজিও ভাল পাও তেতা কেৰেলা।
উম,
মই চাগে মানুহ বিচাৰে প্ৰায় কমে ওলাব মই বেয়া পোৱা বস্তু।
অ, হয় নেকি?
আৰু মই নোখোৱা বস্তু
তুমি ৰহৰ দালি বেয়া পোৱা হবলা ন? ৰহৰ দালি বেয়া পোৱা হবলা ন?
অ, অকল ৰহৰ দালিটোয়ে বেয়া পাওঁ।
আৰু হেৰিও বেয়া পোৱা নেকি?
কি?
তুমি হাহৰ ডিম।
অ, হাঁহৰ ডিমতো সেইটোতো মই একেবাৰে চুবই নোৱাৰো আৰু। ৰহৰ দাইলটো মই খাব পাৰিলোঁ।
হাহৰ দিনটো ময়ো বেয়া পাও জানা।
আকৌ বোলে তুমি ভাল পাইছিলা।
আগতে ভাল পাইছিলো, কিয়া নাজানো? এতিয়া মই গোন্ধ পাও।
অ',
তাৰ মানে মেইকে আমাৰ কিছুমানে কয় ন' তাৰমানে এজন মানুহৰ লগত থাকিলে তেওঁৰ, বেয়া পোৱা ভাল পোৱা চব আহি যোৱা টাইপ হৈ যায়।
উম, তোমালোকৰ ঘৰৰ মানুহ চাগে বেয়া পোৱা হ'লগে সেইকাৰণে তুমিও বেয়া পোৱা হলা।
অ, অ, আমাৰ বায়ে আকৌ বহুত ভাল পায়।
উম,
আমাৰ বায়ে একে বইল কৰি-কৰি দুটা-দুটা একেলগে খায়।
অ, অ, মই মানে মোৰ হাঁহৰ দিম খাই কেনেবাকে যদি মই খাই দিওঁ মই বটিয়াই দিম। মোৰ বমি হৈ গুচি আহিব মই নোৱাৰো এনেকুৱাই গোন্ধ পাওঁ মই। এনেই মই নৰ্মেল তাৰমানে। সাধাৰণ ডিমটো আমাৰ লোকেল মুৰ্গী বা এইটো উ দোকানত কিনিবলে পোৱা বগা ডিমটো উম, হয়, সেইবিলাক ডিম মই বহুত খাই দিব পাৰিম।
তাৰ মানে এ মই আগতে কুহুমটো কাৰণে ভাল পাওঁ হা ৰঙা আছিলে ন। হাঁহৰ ডিমৰ কুহুমটো ৰঙা নহয় জানো? তাৰমানে বহুত ডাঙৰ কুহুমটো আৰু ৰঙা। বেলেগ ডিমৰ কুহুমতকে বহুত বেছি ডাঙৰ থাকে।
অঁ,
মোৰ মানে কুহুম খাই ভাল লাগে।
অ',
সেইকাৰণে আগতে মই হাঁহৰ দিমতটো ভাল পাওঁ।
অ অ।
বেলেগ কাৰণ নাছিলে সেইটোে কাৰণ আছিলে। ক
সেই কাৰণে মই ভাল পাইছিলো।
অ।
এতিয়া বহুত গোন্ধ পাওঁ।
অ।
এতিয়া মানে মই খাব নোৱাৰো।
অ সেইটো হয় বাৰু। নহ এ কিছুমান বস্তু হয় কিছুমান বস্তু আকৌ এটা সময়লৈকে ভাল পোৱা যায় তাৰ পিছত লাহে লাহে সেইটো বস্তু নিজে নিজে আঁতৰি গুচি আহে, তাৰমানে বেয়া পোৱা পুৰি হয় আৰু বেয়া পোৱা হয় লাহে লাহে।
যেনে এতিয়া আমেৰিকান লেচটো যে চিপছৰ সেইটো প্ৰথম বহুত ভাল পাইছিলো হা,
অ।
এতিয়া খাই খাই মই সেইটো আমনি লাগিলে, মই এতিয়া সেইটোৱে মানে এ পিচ খাবলৈও মন নাযায় মোৰ।
অ।
এতিয়া তাৰে মই বেলেগ বেলেগ ফ্লেভাৰ বিলাক খাই থাকো, কিন্তু মানে সেই আমে ডাইৰেক্ট সেইটো ফ্লেভাৰ খাব নোৱাৰো মই।
অ মন নোযোৱা হ'লগে আৰু।
অ।
সেইটো আম-আমুৱাই দিয়ে মানে মেইনকে, আ-আমনি লাগি যায় একেটা বস্তুকে মুখ খনেহ সোৱাদটো ভাল নোপোৱা হয় গে লাহে লাহে।
সেইটোৱে।
উম।
তুমি এটা চাবাচোন তুমি যোনটো বস্তু ভাল পোৱা তুমি যদি প্ৰায় ভাগ যদি বেছি দিন যদি খাই দিয়া
অ।
তুমি সেইটো ভাল নোপোৱা হৈ যাবা আকৌ।
উম উম সেইটো হয়।